হেল্ল' হেল্ল'! অ' কি কৰি আছা?
বহি আছোঁ, তুমি?
মইও বহি আছো, খালা নে একো? অ' খালো তুমি?
এয়া সন্ধিয়া দি আহিলো, নাখাও এতিয়া আকৌ পিছত খাম।
অ' মই মানে চাহ খোৱা নাই এ বুটৰ তৰকাৰী আছিলে নে সেইটো খালো।
উ
আজি কি বনাইছে?
হা।
আজি কি বনাইছে দুপৰীয়া?
আজি শুক্ৰবাৰ ন আমাৰ নিৰামিষ সেইটো কাৰণে দালি বনাইছে আৰু কোমোৰা ভাজিছে আৰু আ আলু ভাজিছে।
অ' আজি আমাৰো নিৰামিষ।
আইতাৰ ঘৰত আছো।
অ' কত আইতাৰ ঘৰত?
তেওঁৰ ঘৰ ঠেলা মাৰা।
অ মা ক'ত আছে এতিয়া?
তোমাৰ ঘৰত তোমালোকৰ কি বনাইছে?
আমাৰ ঘৰত পনীৰৰ তৰকাৰী বনাইছে তাৰপিছত এই মিষ্টু কোমৰ যে পাতবোৰ থাকে সেইটোৰ দালি বনাইছে আৰু ভেন্দি ভাজি আৰু বুটৰ তৰকাৰী মানে
আমাৰ ভেন্দি ভাজিছে, পাহৰিলো।
অ' মো মোৰ ভেন্দি ভাজি ফেভৰেট যে সেইকাৰণে অলপমান মোৰ কাৰণে বনাইছে।
অ
আৰু তো আচাৰ আছে মোৰ ফেভৰেট, মইতো আচাৰ দি বেছি ভাত খাও
অ
কালিও মই আচাৰ আৰু ভাজি দি খাইছো।
মই, মই কালি ঘৰত মই কালি ঘৰতে আছিলো ন মই কালি আ মোৰ ইভেনিং আহিছো ঠেলা মৰা
অ'।
ৰে আমাৰ ঘৰত ভাত বনাইছো মোৰ হাত হাত পুৰি গৈছে পুৰা।
অ'।
মোৰ খালি হাতে পুৰি থাকে ক'ত, ক'ত যে খালি হাত পুৰাৰ দাগ।
মোৰ খালি মানে মোৰ মানে মোৰ ভৰিত খালি জাগাত জাগাত যে নীল নীল অ কালাৰ হৈ আছে
তোমাৰতো ভৰিত ঢাকি থৈ দিবা মোৰতো হাত কেইটা কেনেকে চাই পাই কলা কলা হৈ গৈছে
অ'।
আৰু পিছত এনেকা বগা হৈ থাক পিছত এতিয়া ক'লা হৈ আছে ন পিছত যেতিয়া উঠি যাব ওপৰৰ ছালটো তেতিয়া বগা হৈ থাকে মানুহে ভাবিব বগা বেমাৰতো থাকে যে
অ অ'।
তে তেনেকাই দেখা পায় পিছত।
অ' মলম লগাই দিবা ঔষধ।
মই ডক্তৰক দেখাইছিলো কৈছে নিজে ভাল হয় বোলে ঔষধ নাথাকে বোলে
হু হু ডক্তৰে কৈছে
অ সেইখিনি নিজে ভাল হৈ যাব বোলা মোৰ চোন ইমান দিন হৈছে ব গা হৈ আছে আকৌ ইমান পুৰিয়ে থাকে মায়েও গালি পাৰিছে ইমান কিয় পুৰে আমিওতো ভাত বনাও
নহয় মই পৰহি মান নেকি অ পৰি পৰহিত মানে পাপৰ ভাজিব গৈছো কেৰাহিত মই কেৰাহীত মোৰ আঙুলি লগি মানে আঙুলিটো লগি লাগি গৈছে সেইকাৰণে পুৰা ক'লা হৈ আছে এতিয়াও
কোনটো আঙুলিত
এ চাইডৰ। মানে উম ই তোমাৰ ৰিং ফিংগাৰ লগত আঙুলিটো।
অঁ। কেনেকা লাগি আছে আৰু গৰম দিছে ইমান?
অঁ। আজি এতে মানে নিগনি সৰু নেগনি না আমাৰ ঘৰত যে এনেকে উৎপাত কৰি আছে অ মানে এ ইফাল দি যাই আছে বা এফাল দি যাই আছে মই ধৰিবই পৰাা নাই তাক ইমান উৎপাত কৰিছে? তাৰপিছত মানে আমাৰ আমাৰালোকৰ এটা মেকুৰী আছে তাৰ মানে ডাঙৰ - ডাঙৰ মে নিগনি মানে ন তাৰ পিছত পোৱালি দিছে তাৰ তিনিটা। তাই শুই আছে তাক উঠাই কেনে লৈ আহিছো দি তো আনিছো মাত্ৰ ঘৰত থুছো লগে - লগে মাৰিকেনে খাই লিজে খাই দিলে।
ভালে হৈছে নহলে কাপোৰ - চাপোৰ কাটি দিব।
অঁ লগে - লগে মাৰি কেনে খাই দিছে আৰু প নিগনিটো একদম সৰু আছিলে। সৰু মানে ইমানো সৰু নহয়। চকু মুকু ফুট মানে ডাঙৰে আছিলে অলপ, আঙুলিৰ সমান হ'ব।
তেতিয়া খাব পাঁচ মিনিটো লাগা নাই।
ভালে হৈছে তাৰ উহো পাৰ্টি হৈ গৈছে পাৰ্টি ইহি।
অঁ তাই শুই আছে, মই টানি কেনে উঠাই লৈ আহিছো তাক। আৰু পোৱালীবোৰ দিছে না ইমান ধুনীয়া ধুনীয়া ভাল লাগে চাবলে।
উম। কেইটা পোৱালি?
সৰু - সৰু পোৱালি চকু ফুটা নাই তিনিটা।
টো সৰু - সৰু হব এতিয়া কেইটা কেইটা পোৱালী?
কি ক'লা?
কেইটা পোৱালি?
তিনিটা।
অঁ।
তিনিটাই লৰা দিছে।
আচ্ছা।
তাৰ মানে এইত এইবাৰ এইবাৰ পোৱালি দি তাত তিনিবাৰ পোৱালি দিলে। যেতিয়া ফাৰ্ষ্ট দিছিলে তাত তেতিয়াতো পাঁচটা পোৱালি দিছিলে। চেগেনত দুটা দিলে এতিয়া তিনিটা পোৱালি দিছে।
উম, মোক এটা দি দিবা।
লৈ যাবা।
ডা ডাঙৰ হৈ লওক অলপ এতিয়া গাখীৰ খাই আছে ন?
এতিয়াতো নিদিয়েই মানে অলপ ডাঙৰ হৈ লওক। তাৰপিছত ক'ত আছ কোৱাচোন? না এটাৰ পি ফুটিছে অলপমান মানে আজি অলপমান ফুটিছে। মানে তাক কৈছে কি বেলেগ এটা মানে আমাৰোকৰ ষ্ট'ৰ ৰুম থাকে ন? তাত মানে বাক্স পাতি দিছে যে তাক পোৱালি দিব গৈছে যেতিয়া পোৱালি দিব মানে তাই তেতিয়া তাই বহুত মানে বিষত না কেনেকা কৰি আছিলে তাৰপিছত যে তাক কৈছে তাতে দি তাৰমানে ষ্টৰৰুমত দিছে, তাই নিদিয়ে তাতে তাই আইতাৰ ঘৰতে দিব।
অঁ।
তাই তাৰমানে এতিয়া তাই কি কৰিছে আইতাৰ ঘৰত যাই মানে আইতাই ওলাই দিছে ঘৰৰ পৰা কিন্তু তাই আইতাৰ ঘৰতেই দিব তাতে নিদিয়ে তাই, তাৰ পিছত আইতাৰ ঘৰত এটা
আমাৰ আৰু মই যেতিয়া আইতা ঘৰত আছিলো তেতিয়া মেকুৰী পোৱালি আছিলে যে বিচনাত কম্বল থাকে ন কম্বলৰ ওপৰত বহি পোৱালি দিছে একদম মানে ইমান তাৰ আৰাম লাগে। তাৰ জাগা কৰি দিয়া হৈছে ন বেলেগ ৰুমত জাগা কৰি দিয়া হৈছে তাত নাথাকেই।
এইটোতো তাতে নিদিবই তাই আইতাৰ ঘৰতে দিব মানে আইতাৰ ঘৰত তোমাৰ অ এটা গামলাৰ ভিতৰত ব তাত পাতি কেনে চকীৰ তলত থৈ দিছে তাতে পোৱালি দিলে। আৰু পোৱালিটো দি কিনে একেবাৰে পুৰা চাফা পুৰা চাফা একটাও মানে দাগ নাই পোৱালি পোৱালিবোৰ মানে গাত
কি কালাৰ?
তোমাৰ এটা হোৱাইট কালাৰ এটা হোৱাইট কালাৰ মানে পুৰা হোৱাইট নহয় অলপ অলপ পি আছে এ মেকুৰীৰ নৰ্মেল মেকুৰী যি কালাৰ থাকে ন সেইটোও আছে। মই দেখাম তোমাক ফটো।
অ হ'ব।
এই পোৱালি এই যে যোন যি যেতিয়া তাই প্ৰেগনেন্ট আছিলে ন মেকুৰীটো তাৰ যে ডাঙৰ যে লৰা ম ল'ৰা মেকুৰীবোৰ থাকে সেইটো চু মানে ওপৰৰ পৰা ওপৰৰ পৰা পেলাই দিছিলে তলত।
কাক?
মাথা ফুলি কেনে একেবাৰে ইমান অ
কাক
আমালোকে ভাবিছিলো যে মেকুৰীটো
মাকজনীক-
মাকজনীক যেতিয়া পোৱালি দিয়া নাই পেটত পোৱালি আছে তেতিয়া
এ -
আমালোকে ভাবিছিলো যে উম তাক উম পে কি মেকুৰীৰ পোৱালিবোৰ মৰি গ'লেই নিকি?
চিঞৰেছ চিঞৰিছে চাগে ন মেকুৰীটো
অ বহুত চিঞৰিছে মানে তাৰ পেটতো যে পাক পকাবোৰ থাকে ন চিৰিবোৰ তাতে পৰিছে যে চালৰ ওপৰ ইমান জোৰছে পৰিছে।
আচ্ছা মই মৃত্যুঞ্জয় গৈ আহিলোতো -
কেতিয়া?
এয়া চানডে গৈছিলো
কাৰ লগত
মোৰ অ ভাগিন ভাগিনা।
অ, তুমি সংগীতাহঁতৰ লগত ক'ত গৈছিলা?
কেতিয়া
এই যোৱা নাই নিকি?
ক'ত, কেতিয়া? সংগীতাই যে ফটো পোষ্ট কৰিছ, সংগীতাই যে ফটো পোষ্ট কৰিছে
অ
সেইটোত মই যোৱা নাই সেইদিনাখন মই মৃত্যুঞ্জয় গৈছো সি মোক কৈছিলে ঘূৰিব যাবা নেকি মই কৈছো মই ঘৰত নাই মৃত্যুঞ্জয় গৈ আছো বাকী হ'ব তেনেহলে এনেকে কৈছে পিছত চাগে সি কাৰ লগত গৈছে মই নাজানো
অ
যোৱা নাই তাৰ লগত দেবীচিংত গৈছেলে বোলে কাৰ লগত গৈছে মই সোধা নাই খালি মই সুধিছো কত গৈছিলি
অ ময়ো সোধা নাই মই ভাবিছো তোমাৰ লগতে গৈছে নেকি
মোৰ লগত গ'লে মন্দিৰৰ ফটো প'ষ্ট কৰিলে হয় ন
অ সেইটোও হয়।
অ কোৱা নাই সি গৈ আছা বুলি, মই পিছত সুধিছোঁ মই পিছত মেছেজ দিছো ক'ত গৈছিলি? কৈছে দেবীচিংত গৈ মই আৰু কাৰ লগত কাৰ লগত গৈছো কি নাই এইবিলাক সোধা নাই আৰু মই।
অ, সেইদিনা আমালোকৰ ঘৰত আহিছিলেতো।
বাপৰে মৃত্যুঞ্জয় গৈছো বুজিছা ইমান গৰম। এ চিৰি চিৰিকেইটা থাকে ন চিৰিকেইটা থাকে ন বা ৰে বাপ! ভৰি দিছো ভৰি একদম যোন জুইত ভৰি দিছো এনেকা লাগিছে পুৰি গৈছিলে পুৰা এ পুৰিয়ে গৈছে এনেকা লাগি গৈছিলে পুৰা পিছত আহি পেলাই ঠাণ্ডা পানী কিনি ভৰিত দিছো পিছত অলপ আৰাম হৈছে।
অ।
ইমান গৰম হৈ গৈছে আৰু সেইদিনাখন বেছি গৰম আছিলে ন?
অ অ এনেটো যেতিয়া ত বৰষুণ টাইপ বৰষুণ অলপ অলপ পৰি থাকে। তেতিয়া গ'লে যে পুৰা ঠাণ্ডা হৈ যায়।
আমি - আমি আৰু এবাৰ যেতিয়া গৈছিলো তেতিয়া বৰষুণ - বৰষুণ আছিল তেতিয়া ইমান গৰমটো ফিল হোৱা নাই।
অ তুমি পূজা দিছা যাই কিনে?
নাই মই ভাত - চাত খাই গৈছো ন, পূজা - চূজা দিয়া নাই।
অ এনে ফুৰিব গৈছিলা?
পূজা দিব গ'লে মানে গা ভালকে যাব লাগে ন ভাত চাত নাখায়। পিছত অলপ জ জল্দি যাব লাগে মই দেৰিকেহে গৈছিলো।
অ।
মানে মোৰ ভাগিনৰ চানডে ছুটি থাকে ন, ফট ফটককে আহি যে আমাৰ ঘৰত চোন মোক কৈছে মৃত্যুঞ্জয় যাবি নেকি? নিশ্চয় মা কৈছে যা লৈ যায় ফুৰি আগৈ বহুত দিন যোৱা নাই? তাৰপিছত দুই দুটাই গলো আমি। কিয় সংগীতাক নকলো চাগে বেয়াই পাইছে নেকি? মই কৈছো স্কুটিত গৈছো নহলে কলো হয়, গাড়ী - চাড়ী থাকিলে এতিয়া স্কুটিত তিনজন কেনেকে যাম ন?
আ ধৰিবতো পুলিচে।
উম।
তাত যে গাড়ী চেকিং কৰে ন তেতিয়া ধৰিবতো।
উম এ তিনিজন স্কুটি যাবা নোৱাৰি না? অঁ হেলমেট লগাইছো, পুলিচ চাই পেলাই লগাইছো আকৌ খুলি দিছো।
আ তোমাৰ এইটো কি কাম কৰে?
কোন?
তোমাৰ ভাগিনে?
এয়া গেৰেজ গাড়ীত। তাৰো চেম সংগীতা নিচি নাই ফিফটিন ফণ। চেম সেইটো অ সেইটোৱে চেম কালাৰ সেইটোৱে কালাৰ আৰু ফোনৰ ফিফটিনে চেম সেইটোৱে।
মই সেইটোয়ে ভাবিছো, তোমাৰ কেমেৰা তুমি যে ফটো তুলিছিলা। তোমাৰ কেমেৰা কোৱালিটি চাই কেনে ভাবিছিলো মই যে সংগীতাৰ সংগীতাৰ কেমেৰা বুলি। এইকাৰণে মই এইটো ভাবি এইটো কাৰণেও কৈছে সংগীতা গৈছে চাগে।
চেম মোবাইল চেম কালাৰ।
অঁ আৰু কামেৰাতো চেম চাগে?
উম।
কি তাৰ এক বছৰে হ'ল কিনা। মই ফাষ্ট এ এক বছৰ ভিত তৰ মই সেইদিনাখনে ফটো উঠিছো তাৰ মোবাইল দি। এনে কৰ'বাত ওলাই গ'লে ফটো উঠা হয়। তালৈকে ওলাই নাযাওৱে। পিছত সেইদিনাখন ৰাতি আমাৰ মা - দেউতাই মাছ আনিছে। মাছ - চাছ আনি চব চ ভাত ৰাতি ভাত - চাত খাই